অ, কি কৰি আছা হে?
আছো আছো এনেই আছো ৰবা, তুমি কি কৰি আছা?
এ কি কৰিবা আৰু এনে আছো দিয়া আৰু, ঘৰতে পৰি আছো আৰু। কি গৰম তোমাৰ, কি ক'বা তাকেই বাকী, তুমি কি ক মানে কি খবৰ কি তোমাৰ সেতো কোৱা।
এ মোৰো খবৰ কি ক'বা, এই গৰমত মানে ঘৰৰ ভিতৰতো থাকিব নোৱাৰি, বাহিৰতো থাকিব কিব নোৱাৰে অশান্তি অশান্তি মানে, মই ভাবিছিলো তোমাৰ অম্বুুৱাচী মেলালৈ যাওঁ এবাৰ কিন্তু যিটো গৰম পৰিছে। আৰু যিবিলাক পৰিস্থিতি চলি আছে তাতে। ত' যোৱা নহ'ব চাগে।
তাকে হা মানে ময়ও দেখিছোঁ মানে কিছুমান অনলাইনত ভিডিঅ' বিলাক। মানে তাৰে যিটো মানে অৱস্থা হৈছে ন মানে এটা ভিডিঅ' দেখিছো, য'ত তোমাৰ এজন ছোৱালী তলৰ পৰা আনকৈ তেওঁলোকে মানে কিবা ওপৰলৈ যায় আছিল, এনেকৈ আৰু ওপৰেদি যাই আছিল। থাকোঁতে এনেকুৱা কিবা মাৰি দিছে গাত তো সেইবিলাক কৰিব নালাগে, আচলতে মানুহে অলপ জ বুজা হ'ব লাগে আৰু সেইবিলাক ক্ষেত্ৰত। আৰু তোমাৰ বহুত কাজিয়ও দো পাইছোঁ দিয়া এইবিলাক আম আজি সাধু আছে সাধু বিলাক সেই সাধু বিলাকৰো মাজত বহুত কাজিয়া দেখা পাইছো। তাকেই দিয়া। বাকী গৰমৰ কথা কি ক'বা তুমি গৰমতটো কনা কম সেয়া। মানে কেইনাকিলে কম প গৰমটো। মানে কেইনা যে কম্ব সেইটো মানে ইমান অনিচ্ছা লাগিছে আৰু গৰমত থাকি থাকি।
এই গৰম তোমাৰ মোৰটো লাগি আছে গৰম আৰু দিবহে, কাৰণ তোমাৰ মানে বতৰৰ লক্ষণটো অলপ ভাল নহয় এই দুইদিনমান যিটো গৰম দিছে। তাৰ আগতো ইমান গৰম নাছিলে হঠাৎ দুই দিনত ইমান গৰম পৰিছে নহয় আৰু, তুমি চাগে লক্ষ্য কৰিছে অৰুণাচলত যে বানপানীটো হল অৰুণচত বানপানী হোৱা দিনৰ পিছত পিছৰ পৰাই মানে এনেকুৱা ৰ'দ পৰি আছে, আমাৰ ইয়াতে। ত মানে থাকিব নোৱাৰা পৰিস্থিতি এটা পিছে তুমি এ মই অৰুণাচলত যে বানপানীৰ কথা কলো, তাৰে খবৰবোৰ চাইছানে কেনেকুৱা ভয়াৱহ পৰিস্থিতি তাত।
অ' অ' চাইছোঁ ৰ মই মই তোমাৰ মানে নিউজত দেখা পাইছো আৰু মানে মোৰ মোবাইলতো চাইছো সেইবিলাক ভিডিঅ' বিলাক। মানে কেনেকুৱা ভয়াৱক ঘটনা ন। মানে তোমাৰ ঘৰবোৰ কেনেকে উটুৱাই নিছে মানে কি মানে পানীৰ ধাৰ যিটো ধাৰ কি পানীৰত ধাৰ আহিছে মানে ভয় দেখিবলৈ ভয়ে লাগে। মানে এনেকা মই ভাবোঁ আৰু কেতিয়াবা নিজৰ যেন থা মই তাতে থাকিলোঁ, এ যেন মই যদি সেই পানীৰ মাজত থাকিলোঁ হয়, মই কি অৱস্থা হ'ল হয় আমাৰ ঘৰখন তাতে থাকিল হয়, সেনেকুৱা আৰু বেয়া বেয়া ভাব বিলাক যায় আৰু কেতিয়াবা মানে আমাৰ যেন ইয়াতো এনেকুৱা হয়। এইবিলাক হ'ব নালাগে বাৰু আমাৰ ইয়াতে বা তোমাৰ স ক'তো হ'ব নালাগে সেইবিলাক মানে মানুহৰ মানে অসুবিধা হয়, তোমাৰ যিবিলাক অ', মানে সে থাকে আৰু অ ঘৰ বাৰী থাকে, সেই ঘৰ বাৰী বিলাকো তোমাৰ নষ্ট হয় মানুহ বিলাকৰ কষ্টৰে সজোৱা ঘৰ। বা তোমাৰ ঘৰ আৰু বনাব পাৰিব, কিন্তু তাতে থকা মানুহবোৰতো ঘূৰা আনিব নোৱাৰে ন ত সেইবাবে বহুত দেখিবলৈ বহুত বাকী তুমি ক'লা যে অম্মুবাচী মেলা, তুমি অম্বুবাচী মেলা গৈছা নেকি এই?
মই আগতে তোমাৰ এবাৰ গৈছিলোঁ, তেতিয়া মানে ইমান ভিৰ চিৰ হোৱা নাছিল, আজিকালি কি হয় তোমাৰ, যাব মানে টানেই দিয়া ইমান ভিৰ হয়, ভিৰৰ মানে কাৰণ কি তাতে মানুহে আচলতে যিহেতু ভক্তিৰ ঠাই ভক্তি কৰিব কাৰণে যাব লাগে কিন্তু মানুহে কি কৰে আজিকালিতো জানায়েই আমি সামাজিক মাধ্যমত যি দেখো তাকে কৰিব চেষ্টা কৰো, দুটা এটা ফটো দিব পাৰিলে সেই ঠাইত যায়। ত' মানে বেছিভাগ মানে সেনেকুৱা আৰু তোমাৰ সেইকাৰণে কামাখ্যা মন্দিৰত যোৱা দেখিবা আৰু এতিয়া মানে তেওঁলোকে ফটো কৰিব ভিডিঅ' কৰিব তাৰপিছত তোমাৰ কি কয় নাচিব বাগিব সেইবিলাক আৰু এইবাৰতো মই দেখিছোঁ বহুত অনলাইন ভিডিঅও দেখিছোঁ তোমাৰ মানে তেওঁলোকে মন্দিৰলৈ যাই আছে কিন্তু তেওঁলোকে একদম ফুৰ্ত্তি কৰি যাই আছে। মানে এনেকুৱা, এনেকুৱা কিছুমান মানুহ মানুহ আছে, এই যিটো আমাৰ কামাখ্যা মন্দিৰত পূজা যে হয় সেই পূজাটো কিহৰ বাবে হয় বা তাতে কেনেকুৱা এটা মানে শক্তি আছে সেই মন্দিৰটোৰ সেইটো মানে আচলতে বুজি নাপায়, তেওঁলোকে এ, মানে তোমাৰ সামাজিক মাধ্যমত আজিকালি জানাই নিজ নিজকে যদি অলপমান ওপৰত দেখুৱাব লাগে যি টো কৰিব খোজে নহয় মানুহে ত' সেনেকুৱা ধৰণৰ চেষ্টা আৰু মানুহৰ ক'বলৈ গ'লে তুমি এনেকুৱা কথা লক্ষ্য কৰিছাই চাগে।
এইয়া একেবাৰে ঠিক কথা হৈছে মানে তোমাৰ যিটো হাৰত মানুহে আৰু অ', যিটো অনলাইন, আজিকালি আমি যিটো অনলাইন কণ্টেন্ট বুলি কওঁ আৰু য'ত তোমাৰ মানুহে ভিডিঅ' বনাই বা তোমাৰ ফেচবুকত, ইনষ্ট্ৰাগ্ৰাম হ বা ইউটি হওক, ভিডিঅ' বিলাক বনাই আৰু বনাই দিয়া ধৰি লোৱা, পোচাইটো সেইবিলাক ত' মানুহে এতিয়া মানে শাকে পাতে আৰু যি পায় তাকে বনাই আৰু মানে আজিকালি দেখিবাই কেনেকুৱা এটা মানে আমাৰ তোমাৰ এটা এই তুমি আজি ইউিউব চাবাচোন, ইউটিউব মানে কেনেকুৱা ধৰণৰ ভিডিঅ আহে, তোমাৰ কণ্টেণ্ট ভাল হওঁক ওঁক বা তোমাৰ সেই যিটো ভিডিঅ' আছেই ভিডিঅ'টোৰ যিটো বিষয় বা তোমাৰ যিটো তোমাৰ যিটো কাহিনী সেই কাহিনীটো বা ধৰি লওঁ তোমাৰ এটা মানুহে আমি যে কওঁ আৰু ভ্লগ বনাওঁ বুলি, এই ভ্লগেই বনালে বা তোমালোকে কিবা কিবি বনালে, তাতে কিন্তু যিটো কণ্টেণ্ট থাকিব লাগে বা তাতে যিটো এটা ভাল এটা মানুহক শিক্ষা, শিক্ষা দিবলৈ এটা যিটো বস্তু থাকিব লাগে বা যিটো ত-ত-থ্য-তথ্য থাকিব লাগে আৰু সেই তথ্যটো তোমাৰ নাথাকে দিয়াচোন। আৰু তোমাৰ এই ক'লাযে এই মানুহক দেখাবলৈ যে আজিকালি যিটো হাৰত আৰু মানুহে তোমাৰ
এই অনলাইনত যিটো ভিডিঅ' হওক বা তোমাৰ এই অনলাইনত ফটো প'ষ্ট কৰা বুলি ক'লাই তুমি, সেইবিলাক কৰিব ধৰিছে নহ? এইটো মোৰ এটা মতে ভাল লক্ষণ নহয় আৰু এই তুমি দেখিবা এই কেদাৰনাথ মন্দিৰতো তোমাৰ আৰে চাবাচোন মানে কেনেকুৱা ধৰণৰ আজিকালি মানে দেখিবলৈ ভাবা মানে মানুহে অকল কেৱল তাতে ফটো। ৰীল এইবিলাকে বনাবলৈ যায় আৰু মানে কেদাৰনাথৰ গেটৰ সন্মুখত হওক অ বা এনকে আৰু য'ত তোমাৰেইটাৰ ম আহে তাতে তোমাৰ ভিডিঅ' পাব মইতো ভিডিঅ' দেখো য'ত তোমাৰ কেদাৰনাথ মন্দিৰ মানে আমাৰ যিটো আমি সকলোক এতিয়া যে পিন্ধাই যে সেই যিটো আঠু মানে ল'ৰাবিলাকেজ সেইবিলাক কৰে আৰু ত' সেইবিলাকো মই মানে দেখিছোঁ আৰু ম্ভ মেলাতটো দেখিছে এইবিলাক মানে ধৰি ললে তোমাৰ কাজি তেচাল লিখিছে লগ সকলোবোৰ মানুহে কেল ভিডিঅ'ৰ নামত মানে মন্দিৰত গলে তুমি এটা মৰিত গৈছা তুমি এটা এটা শান্ত এটা পৰিৱেশ গৈছা নিজৰ মন শান্ত কাৰণে মাজিয় পেছাৰ হ ল দেখিলে তোমাৰ মনটো যন ভাল হ'ব বা তোমাৰ মনটো যাল লাগিব তোমাৰ ভক্তি যিটো তোমাৰ সেইটোতো থাকিব পাৰো কিন্তু প্ৰটো মোৰ মতে ভাবো আৰু মই ভাবো আৰু মানুহে যিমান দেখায় সেই যিটো ভক্তি দেখায় সেই ভক্তিটো মানুহে মানে যদি সঁচাকে ভক্তি ইে সেই বক্তিটো তোমাৰ ঘৰত থাকিও মানে কেতিয়াবা থব পাৰি আৰু মানে সেই ব যিটো তোমাৰ যিটো বাহিৰত এই যিটো ফটোত হওক বা ভিডিঅ'ত তাতে নেদাখালেও হয় মানে দেখাব লাগে বাৰু অ মানে ধৰি লোৱা কিমান সহায় হয় জানে তুমি এইবিলাকৰ দ্বাৰা কিমান মানুহে এতিয়া তেওঁলোকৰ মানে জীৱনৰ যিটো উপাৰ্জন সেই উপাৰ্জন ইয়াৰ দ্বাৰা কৰি আছে আৰু কিন্তু হল বো আৰু যি টি মানে বস্তু দিব নালাগে ন মানে যি টি আৰু এ সেয়াই আৰু মই ভাবো আৰু বাকী তুমি আৰু কিবা তুমি কিবা কবা নেকি ইয়াৰ ওপৰত অলপ কোৱাচোন যদি তোমাৰ আৰু কিবা বেলেগ অলপ মতামত আছে
তুমিতো ফটো ভিডিঅ'ৰ কথা কলাই মই তোমাৰ মানে এটা কথা কওঁ আৰু তুমি এতিয়া যদি মানে আমাৰ যিবিলাক মন্দিৰ আছে ধৰা কামাখ্যা মন্দিৰে হওক তুমি যেনেকৈ কেদাৰনাথৰ ক কেদাৰনাথৰ কথাই ক'লা তত সেইটো মন্দিৰে হওক বা আমাৰ যিবিলাক অসমত যিবিলাক মন্দিৰ আছে সেইবিলাক মন্দিৰ যদি আমাৰ যিখন প্ৰৱেশ দুৱাৰ প্ৰৱেশ দাৰৰ পৰা যদি মানুহক মোবাইল নিবলৈ মানে বাধা প্ৰদান কৰা হয় ন তুমি চাবা এশ জন মানুহৰ মানে তোমাৰ দহজন মানুহো চাগে সেই মন্দিৰলৈ নাযাব মানে এনেকুৱা এটা পৰিস্থিতি বৰ্তমান দেখা পাবা তুমি কি মানে মোবাইল নহ'লে মানে মোবাইল নোহোৱাকে যাব নোৱাৰে কাৰণ তাতে দেখাব লাগিব তোৰ কি কৰিছে কি কৰা নাই মানে সঁচা শক্তি যিটো থাকে সেইটো শক্তি নাই খালী মানে মানুহক দেখাবলৈ কি মই মন্দিৰত গৈছো বা ইয়াত গৈছো তাত গৈছো সেইবোৰ দেখাবলৈ মানে যায় আজিকালি ক'বলৈ গলে কিন্তু যিবিলাক তুমি সাধু আহ যিবিলাক দেখা বা সন্য়াসী দেখাব বা তেওঁলোকক দেখিলে গম পায় ন তেওঁলোকৰ আৰু তেওঁলোকৰ মানে তটা থাকে ন যিটো গম্ভীৰ বুলি কয় ত গম্ভীৰ ভাৱ এটা থাকে তেওঁলোকৰ মনত বা তেওঁলোকক দেখিলেও তুমি সেইটো অনুভৱ কৰিবা। কিন্তু তুমি সেনেকুৱা সাধাৰণ মানুহ এজন যিজনে ভক্তিৰ কথা একো নাজানে। বা সেই বিষয়ে একো জ্ঞান নাই ত তেওঁ যদি সেই বিষয়ে তোমাৰ একো মানে অ, হেৰি কি কয় ফটো চটো দিয়ে ত তুমি ভিডিঅ', চিডিঅ' দিয়ে তেতিয়া তুমি গমেই আহবা যে খালী দেখাবৰ কাৰণে যাই আছে। তেওঁ একো ভক্তি ভাৱত যোৱা নাই। ত, এনেকুৱা ক্ষেত্ৰত মই মইতো ভাবো যে মন্দিৰ আৰু যিবিলাক হেৰি আছে ন। অ, কি কয় যিবিলাক মন্দিৰৰ প্ৰৱেশ আছে তাতে মানে মোবাইল নিবই দিব নালাগে তুমি কি ভাবা এই বিষয়ে
এই মই সেইটো ভাবোঁ দিয়া মানে মোৰ মতে আৰু এই যেতিয়া তুমি মন্দিৰ পাবা পা হ'বা আৰু বা মন্দিৰত য তুমি ক'লা এই প্ৰৱেশ দুৱাৰ সেই প্ৰৱেশ দুৱাৰখন পাবা হ'বা আৰু তেতিয়া মানে তাতে এনেকুৱা এটা ব্যৱস্থা কৰি দিয়া লাগে আৰু চবৰে মোবাইলটোতে এটা ভাল আৰু ধৰি লোৱা য'ত তোমাৰোবাইলবোৰ হেৰাই নাযায় আৰু সনেুৱা এটা ব্যৱস্থা কৰি দিব লাগে আৰু তাতে সেই মোবাইলবোৰ থ'ব লাগে আৰু। ধৰি লোৱা এই তোমাৰ যে আমি শ্বপিং মলত গ'লে আৰু ত, তোমাৰ আমাৰ যিবিলাক বেগ হওক বা আমি যে গৈছিলো আৰু যেতিয়া আমি কলেজত আছিলো। কলেজত থাকোতে আমি ধৰি লোৱা গৈছিলোঁ যে এইবিলাক শ্বপিং মলত' তোৰ ম, তাতে বেগবিলাক থবলৈ দিয়ে আৰু তাৰওপৰি তোমাকখন কুপন দিয়ে। ত, সেনেকুৱা এটা মানে ব্যৱস্থা কৰি দিব লাগে যাতে মানুহৰ মোবাইলো নেহেৰাই আৰু মানুহে নিজৰ যিটো ভক্ত হেই ভক্তিৰ ওপৰতো মানে ধ্যান দিব পাৰে আৰু চাবাচোন তুমি এই ব্যৱস্থা যিটো ক'লা তুমি এই, মোবাইলটো যেতিয়া হাতত থাকিব অ, তোমাৰ যিটো হাৰত মানে চেল্ফি হওক মানে হয় বাৰু এটা, এটা ফটো উঠা বেলেগ যিহেতু সেই যিটো তোমাৰ মুহূৰ্ত আছে বা যিটো তোমাৰ স্মৃতি আছে সেই স্মৃতিটো যাতে তোমাৰ পিছলৈ কেতিয়াবা চাব পাৰা বা পিছলৈ কেতিয়াবা তুমি চাই কিনে ভাবিব পাৰা যে অ, মই ইয়াতে গৈছিলো। অ, মই ইয়াতে এনেকে, এনেকে কৰিছিলো এনেকুৱা আৰু। সেনেকুৱা বেলেগ কথা কিন্তু এনি টাইম তুমি যদিন চেল্ফিটো আগত লৈ থাকা মোবাইলটো অন কৰি কিনে ফটোও উঠি থকা বা তোমাৰ এনেই আৰু এনেই আৰু তোমাৰ সেইটো ভক্তি থাকিব লাগে বা যিটো তুমি যিওৰ কাৰণে গৈছ আৰু সেই মন্দিৰটোলৈ সেই মন্দিৰলৈ যায় সেইটো কাম নকৰাই যেি তুমি অকল কেৱল নিজৰ যিটো ক'বলৈ গ'লে কি বুলি কয় এইটো কণ্টেণ যিটো কণ্টেণ পাবলৈয়ে গৈছে মন্দিৰত তেনে ক্ষেত্ৰত মই ভাবোঁ যে আহ, তেওঁলোক মন্দিৰত যোৱাতকে নোযোৱাই ভাল মানে যিবিলাক তাকে আৰু নিজৰ এটা ভক্তি ভাৱ বা তোমাৰ যিবিলাকে নিজৰ এটা নিজৰ মানে শান্তি বিচাৰি আৰু মন্দিৰলৈ যায় তেওঁলোকক যাতে অশান্তি নকৰে আৰু। বাকী কিনো ক'বা ইয়াৰ ক্ষেত্ৰত কৈ গ'লে শেষে নহয় আৰু। হ'ব দিয়া নহ'লে আজি।
অ, দিয়া হ'ব দিয়া।